হেল্ল'।
হয় আপোনাৰ লগত হেল্ল'।
হেল্ল'।
হেল্ল'।
হয়।
আপোনাৰ লগত এটি বিষয় আলোচনা কৰিবলগীয়া আছিল আপোনাৰ হাতত। সময় হ'বনে।
হয়, নিশ্চয় কওঁকচোন।
আপুনি মোক প্ৰাকৃতিক, অ আপুনি মোক সম্পদ আৰু সম্পদ সংৰক্ষণৰ বিষয়ে। অলপ কওঁকচোন।
অ', হয় নিশ্চয়। অ', মই আপোনাক সম্পদ আৰু সম্পদ সংৰক্ষণৰ বিষয়ে কওঁ যিহেতু। মই যিখিনি জ্ঞাত, মই সেইখিনি আপোনাক ক'ম আৰু আপুনি যিখিনি জ্ঞাত, আপুনি সি। খিনি মোক ক'ব। হয়। অ সম। পদৰ কথা ক'বলৈ গ'লে, আমি যিবিলাক বস্তু প্ৰকৃতিৰ পৰা। পাওঁ, সেইবিলাককে চমুকৈ আমি সম্পদ বুলি কোৱা হয়, মানে যিবিলাক বস্তু আমি প্ৰকৃ। কৃতিৰ পৰা আহৰণ কৰোঁ। আৰু সম্পদসমূহ হৈছে দুই প্ৰকাৰৰ- প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ। অ প্ৰাকৃতিক সম্পদ বুলি ক'বলৈ গ'লে আমি যিবিলাক প্ৰকৃতিৰ পৰা পাওঁ। অ যেনে ধৰি লওক, পেট্ৰল, ডিজেল, কেৰাচিন যিবিলাক আমি মাটিৰ তলৰ পৰা পাওঁ। ইবিলাক সিবিলাক প্ৰাকৃতিক সম্পদৰ ভিতৰতে পৰে আৰু। অ', মানৱ সম্পদৰ কথা কবলৈ গ'লে যিবিলাক সম্পদ মানুহে। এ সাজি উলিওৱাই। উলিয়ায় যেনে ধৰি লওঁক অ ঘৰ-দুৱাৰ। অ বিচনা, চকী, টেবুল এই সকলোবোৰ। মানৱ সম্পদৰ ভিতৰতে পৰে।
হয়।
আৰু অ প্ৰাকৃতিক সম্পদৰো আপোনাৰ তেনে। দুই ধৰণৰ প্ৰকাৰ আছে। অ নৱীকৰণ সম্পদ আৰু। অনৱীকৰণ সম্পদ, নৱীকৰণ সম্পদ। সম্পদবিলাক হৈছে, যিবোৰ অহ, এবাৰৰ পিছত আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰি। যেনে ধৰি লওক-পানী, বায়ু, মাটি, সূৰ্য এইবিলাক নৱীকৰণযোগ্য সম্পদৰ ভিতৰতে পৰে আৰু অনৱীকৰণযোগ্য সম্পদৰ কথা কথা বুলি ক'বলৈ গ'লে। অহ, যিবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ শেষ হৈ যায়, সেইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ, যেনে ধৰি লওক, কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ এইবিলাক আৰু। হয়, আপুনি, আপুনি যিখিনি জানে মোক সেইখিনি কওঁকচোন।
হয়। মই জনামতে সম্পদ বুলিলে। মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু উপযোগিতা। থকা যিকোনো বস্তু আদিকে বুজায়।
হয়, হয়, হয়।
প্ৰধানকৈ সম্পদ তিনিবিধ। পা ই সম্পদ, মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ।
হয়।
প্ৰাকৃতিক সম্পদৰ উদাহৰণ হৈছে- বায়ু, পানী, মাটি। খনিজ সম্পদ, অৰণ্য।
হয়।
আৰু নৱীকৰণ আৰু অনৱীকৰণযোগ্য হিচাপেও ইয়াক ভাগ কৰা হয়।
হয়, হয়।
প্ৰকৃতিৰ পৰা পোৱা। আৰু মানুহে পোনপটীয়াকৈ ব্যৱহাৰ কৰা উপাদানকো প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।
হয়, হয়।
আৰু মানৱ সম্পদ বুলিলে মানুহৰ, জ্ঞান। দক্ষতা, শিক্ষা আৰু স্বাস্থ্যই হৈছে মানৱ সম্পদ।
হয়, হয়।
প্ৰকৃতিৰ উপাদানৰ কামত, পোৱা, মানৱ সম্পদ পৰিহাৰ্য।
হয়, হয়। হয় আৰু
মানৱ স্বাস্থ্য সম্পদ হৈছে।
হয়, হয়।
অ, মানৱ সৃষ্ট সম্পদ হৈছে, প্ৰাকৃতিক সম্পদৰ প্ৰকৃতিৰ সম্পদ সমূহৰ, ৰূপ সলনি কৰি মানুহে নিজেই তৈয়াৰ কৰা বস্তু যেনে, ধৰক ঘৰ-দুৱাৰ। দলং, বাহন, যন্ত্ৰ ইত্যাদি।
হয়, হয়, হয়। হয়, আৰু সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা বুলি যিটো, আপুনি মোক সুধিছে। তাৰ বিষয়ে ক'বলৈ গ'লে মই এইটো কথাই ক'ব বিচাৰো যে, সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা হৈছে যিবোৰ আমাৰ ভৱিষ্যত, প্ৰজন্মৰ বাবে আমি যিবোৰ, আহ সুৰক্ষিত কৰি ৰাখিব, লাগিব বা সাঁচি ৰাখিব লাগিব, সেইবিলাক সম্পদ সংৰক্ষণৰ ভিতৰতে পৰে।
হয়।
হয়।
হয় সম্পদৰ সংৰক্ষণ সম্পদৰ অপব্যৱহাৰ ৰদ কৰি ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰি ৰখা হয়।
হয় হয় হয় যিহেতু প্ৰাকৃতিক সম্পদ সমূহ আমি আহ প্ৰকৃতিৰ পৰাই পাওঁ
হয়
কিন্তু অ মানৱ সম্পদসমূহ যিটো মানুহে সাজি উলিওৱা উলিয়াই সেই সম্পদ সমূহ সহজে শেষ হোৱাৰ সম্ভাৱনা দেখা যায়।
হয়
হয় হয় আপুনি আ সম্পদ সংক্ষণৰ প্ৰয়োজনীয়তা কেনেদৰে কৰিব লাগে বুলি ভাবে মানে কেনেধৰণে সংৰক্ষন কৰিলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে যাতে সম্পদ সমূহ ভাল থা ভালে থাকে বা সুৰক্ষিত হৈ থাকে আপুনি কি বুলি ভাবে
মই ভবা মতে সম্পদসমূহ ভালদৰে ৰাখিব লাগে গছ-গছনিবোৰ। জদাই মদাই কাটিব নালাগে।
হয়, হয়
গছ-গছনিবোৰ যিমান পাৰে মানুহে গছ গছনিবোৰ ৰুব লাগে।
হয়,
ভালদৰে সংৰক্ষন কৰিব লাগে। সুন্দৰ পৰিৱেশ স্থাপন কৰিব লাগে।
হয়, হয়
এনেকুৱাই ধৰণৰ।
হয় অ যিহেতু আমি প্ৰকৃতিৰ পৰা আ যিবোৰ পাই আছো আমি সেইবোৰ হেৰুৱাব লাগিব এটা সময় আৰু আমাৰ পিছৰ প্ৰজন্মই প্ৰজন্মই যাতে প্ৰজন্মই এইবিলাক ক্ষেত্ৰত অসুবিধা অসুবিধাৰ সন্মুখীন হ'ব পাৰে।
হয়
হয়
হয় আৰু বিভিন্ন কাৰ কাৰখানাৰ পৰা ওলোৱা ধূৱা সেইবোৰৰ পৰাও আমাৰ পৰিৱেশ অনিষ্ট হয় আমাৰ আমাৰ বহু পৰিৱেশৰ ক্ষতি হয় লগতে মানুহৰো ক্ষতি হয়
হয় হয় নিশ্চয়
হয় আমি আমি সম্পদ সমূহ এনেদৰে আ সুৰক্ষিত কৰা উচিত যাতে আমাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰজন্মৰ যাতে সেইটো সেই ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু তেওঁলোকেও যাতে ভালদৰে জীয়াই থাকিব পাৰে আমি সেইটো বিষয়ত গুৰুত্ব দিয়া উচিত আৰু আমি চধে মধে গছ গছনি কাটি এই পৰিৱেশটো বা বনাঞ্চলটো ধ্বংস নকৰা-নকৰা ভাল।
হয়-হয়। যিমানেই পাৰে সিমান গছ-গছনি ৰুই থাকিব লাগে। বনাঞ্চলটো সুৰক্ষিত কৰি ৰাখিব লাগে। তাতে
যত্ন কৰিব লাগে ভালদৰে সাৰ পানী দিব লাগে তেতিয়াই আমাৰ প্ৰাকৃতিক পৰিৱেশটো সুৰক্ষিত হৈ থাকিব আৰু দেখাত ধুনীয়া হৈ থাকিব আমি, তাৰে তাৰে যিটো, গছ -গছনি পৰা যিটো আমি আহ', অক্সিজেন পাওঁ সেই আৰু আমাৰ পৰা গছ- গছনি যিহেতু কাৰ্বন ডাই অক্সাইড পায় সেই সেই দুয়োটা বস্তু আদান প্ৰদান হৈ থাকিব।
হয়।
যিহেতু সম্পদেই হৈছে মানৱ জাতিৰ অৰ্থনৈতিক উন্নয়নৰ মূল আধাৰ। সেয়েহে আমি সম্পদসমূহ সুৰক্ষিত কৰি ৰখাটো আমাৰ আহ', মানুহৰ এটা কৰ্তব্য মানৱ জাতিৰ এটা কৰ্তব্য বুলি মই ভাবো।
হয়-হয় নিশ্চয়।
হয়।
সম্পদৰ পৰাই আমাৰ বহুত সহায় হৈছে, সম্পদে আমাক গছ- গছনি আমাক অক্সিজেন দিছে, গছ-গছনিৰ পৰাই আমাৰ গৰমত আমাৰ গছ-গছনি আমাক বহুত সহায় কৰে, গৰম বেছি গৰম হ'লে যে আমি গছ-গছনি তলত যাব পাৰো সেইকাৰণে আমি গছ-গছনিবোৰ সুৰক্ষিত কৰি ৰাখিব লাগে।
হয়।
আমি যিমানে পাৰো মানুহে গছ-গছনিবোৰ ৰুব লাগে আৰু ভালদৰে প্ৰতিপালন কৰিব লাগে।
হয়।
আৰু যদাই-মদাই গছ-গছনিবোৰ কাটি অৰণ্য অৰণ্য বলত, অৰণ্যবোৰত জুই লগাই, সেনেকে ধ্বংস কৰিব নালাগে।
হয়, আহ', যিহেতু, আ', - বীকৰণ যোগ্য শব্দ আৰু অনৱীকৰণ যোগ্য সম্পদসমূহে মই কৈছিলহি যে আহ', প্ৰাকৃতিক ভাৱে কেতিয়াও শেষ হোৱাৰ সম্ভাৱনা নাথাকে আৰু যিবোৰ অনবীকৰণ যোগ্য সম্পদবোৰ এ আকৌ ঘূৰাই আনিবলৈ আৰু নতুন ৰোগত তুলিবলৈ।
হয়।
উম।
হয় হয়।
আৰু বৰ্তমান সময়ত মানুহৰ জন তেট ঠিক। আহ', উম, আচৰণৰ বাবে প্ৰাকৃতিক সম্পদবোৰ দ্ৰুত গতিত ৰাসোৱাও দেখা গৈছে।
হয়।
সেয়ে প্ৰাকৃতিক সম্পদসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে যাতে বাচি থাক এ, তাৰ বাবে সম্পদ-সম্পদসমূহ সু ব্যৱহাৰ কৰিব লাগিব আৰু সংৰক্ষণ সংৰক্ষণৰ অতি প্ৰয়োজন মানে অ, সু ব্যৱহাৰ কৰাটো সংৰক্ষণৰ অতি প্ৰয়োজন বুলি মই ভাবোঁ।
হয় হয় বিশ্বাচ
হুম অ' ঠিক আছে তেনেহল আপোনাৰ লগ
আ, হয় ঠিক আছে, আপোনাৰ পৰা
হয়, বহুতে ন
আপোনাৰ ল কথা পাতি ভাল লাগিল। আপোনাৰ পৰা সম্পদ আৰু সম্পদৰ সংৰক্ষণ বিষয়ে জানিব পাৰিলো। আপোনাক বহুত বহুত ধন্যবাদ, এতিয়া ৰাখিছোঁ দিয়ক।
মোৰো বহুত ভা হয় মোৰো বহুতে ভাল লাগিলে আপোনাৰ পৰা বহুতো নজনা কথা শিকিব পাৰিছো বহুত আমি কেনেদৰে কৰিব লাগে তাৰ বিষয়ে জানিলোঁ। আহিল আকৌ আপোনাৰ লগত এ, এনে বিষয়ে আলোচনা কৰিম বুলি আশা থাকিল।
হয় হয় নিশ্চয়।
অ' ঠিক আছে তেনেহ'লে ধন্যবাদ।
অ' থেংক ইউ।